অ কি কৰি আছা
আছো এনে।
অ অ বাকী খবৰ পাতি ভাল
ভাল-ভাল তোৰ।
অ ভালেই ভাল কি ফনি নমৰা হ'লি যে তই ।
সময়ো পোৱা নাই অ এইকেইদিন ব্যস্ত
অ অ বাকী ফাৰ্মৰ কাম হ'ল ন নাই?
এ হৈ আছে। পোৱালি আহিব। তুখনা
ন পোনাও আহিব পোৱালি।
অ অ কাম বন কৰিলি?
উম উম কৈৰিলো। মেডচিন চেডিচিন মাৰিলী এই বিলাক
মাইলো মাইলো মাইলো অহ বাকী উম ভালেই।
অ অ
ভাত-পানী?
ভাত পানী খালো বাৰু। কিহেৰে খালি ভাত?
ভাত আজি আছিলে ভেদাইলতা, তাৰপিছত ঢেকীয়া ভাজি। তই?
অ এই যি দাংবদি আলুগুটি ভাজি, তাৰ পা আকৌ এই পালেং শাকৰটো এনেকে অকমান চব্জি বনাইছিলে।
হা।
উম, উম, সেইয়াই আৰু।
পালেং শাক নকব, ক
অ এই আমাৰ যে হেৰি এফালে যে যোৱা যে প্লেন এটা এ যে আছিলে পাহাৰৰ চাইডে,
অহ
কি হ'ব বাৰু?
ফেনটো বনাব লাগিব। বতৰো ভাল নহয় যে বতৰটো ভাল হৈ লওক অলপ
অ অ, বাকী গলে ভালেই লাগিব দেচোন তোমাৰ,
ভাল লাগিব ভাল লাগিব, উম, পাহাৰ চাইডে বাৰু ভালেই জেগাবোৰ।
উম উম দৃশ্যটোও চাই ভাল ভাল লাগে আ প এইবাৰ আমি এই যে ঝর্ণা-ৰ্চৰ্ণা চাইডে যাব লাগিব ন?
যাব লাগিব।
উম বাকী হেৰিত তোৰ ট্ৰেক্টৰ লোৱা কথা আছিলে যে কি হ'ল?
টেক্টৰ‌, ভাবি আছো।
অ', অ', বাকী এনে ডাম্পাৰ ঠিকে চলি আছে নহয়, শুনিছা নে? দাম পাৰ বুলো ঠিকেই চলি আছে নহয় চাগে? হেল্ল। শুনিছা নাই? হেল্ল। হাল্ল।